হেল্ল' অ কি খবৰ শুনিছো শুনিছো কি খবৰ আহ ভালে ন অ ভালে এয়াই অ কি কৰি আছিলা ন?
মই এনে বহি আছিলো গৰম যে বাহিৰত বহি আছো তুমি
অ গৰম আৰু বহুত গৰম ময়ো এনেই বহি আছো আৰু ফেনত ফেন
অ অ
ময়ো এনেই আছো বহি আছিলো ফেনৰ তলতে
হয় হয়
এনেই থাক আছোৰা গৰম কাৰণ কৰি বাকী উম দিনাৰ ভাত এই বনোৱাই নাই বনাম হে।
অ', অ', কি বনাব?
অ, আজি কি আছিলে কি থাকিব আজি অ, এনে নিৰামিষে আৰু। অ, আচ্ছা-আচ্ছা মইয়ো বাৰো এই আৰু।
অ, তোমাৰ ঘৰত কোন-কোন আছে?
নিৰামিষেই হয় মানে আজি দালি আৰু কিবা।
আহ',
মইতো বিয়া হৈছো মোৰ হাজবেণ্ড আছে এতিয়া।
অ', অ',
আৰু ময়ে ক'ব পাৰি আৰু তোমাৰ ঘৰ
অ, তুমি অলপমান হেৰি নেটৱৰ্ক থকা জেগাত যোৱা।
মোৰ ঘৰত হাজবেণ্ড আৰু মই। অ, মাদাৰহেন্তে ঢুকালে এনেকোৱা আৰু। তোমাৰ ঘৰত কোন -কোন
হেল্ল', অ, তোমাৰ মাততো আহা নাই নেটৱৰ্ক থাকা ঠাইত যোৱাচোন তু অ, শুনি আছো। হেল্ল',
অ', অ', ৰবা এক মিনিট।
অ',
অ, শুনিছা ন অ, শুনিছা?
হেল্ল',
হেল্ল',
অ, শুনিছা?
মই শুনি আছো তুমি শুনিছ নাই?
মানে তোমাৰ মাততো এনেকে অহা নাই যে নেটৱৰ্ক নাই চাগে তোমাৰ তাত?
অ, হ'ব নেটতো আ দেখাই আছে। এতিয়া শুনিচা নে নাই?
শুনি আছো এতিয়া।
অ, কিবা হয় ফ্লাকট হয় নেকি নেট মাজে সময়ে। বাকী আৰু অ গৰমত - গৰমত কেনেকুৱা খেতি বাতি কেনেকুৱা হৈছে। বৰষুনটো অহাই নাই।
উম-উম ভালেই আৰু চব।
অহ ',
কি বনাবা ৰাতিলে?
ৰাতিলে এই নিৰামিষ মাছৰুম আছে ঘৰৰ মাছৰুম আৰু কিবা সনেকুৱা দাইল চাইল বনাম নেকি বেছি সময় নালাগে বাৰু দাইলটো হ'লে এই মাচৰুমটো বনাব
অ ',
বাকী তোমাৰো তো বৌয়ে বনাব।
অ, বয়ে বনাব।
দহটাৰ আগত খাওঁ আৰু দসটা এনেকুৱাতে খাওঁ আৰু।
অ, সোনকালে খাব লাগে বেছি দেৰিলে থকাাতটো বেয়া।
আহ বেয়া।
উম দেৰি হৈ যায় গে কিন্তু চেষ্টা কৰিব লাগে সোনকালে আৰু।
অ', তোমালোক খালা নে খা-খাবাহে এতিয়া?
নাই আমাৰ বনাই আছে, আমাৰো সিমান সময়তে এ দ দশটা আগতে মানে খোৱা যায় দহটা সিমানে খোৱা যায় আৰু।
অ', এই মানুহবোৰো সেনেকোৱাই আজিকালি আগতে সেই মানুহবোৰে সোনকালে খাইছিলে। অ', আগতে মোৰ মনত পৰে সৰুতে আমাক নটা দি দিয়ে আৰু, ভাত চাত মাহতে।
দেৰি হয়।
উঠোতেও দেৰি হয় মুঠতে চব এলেহুৱা টাইপ আৰু, কামবোৰ। মোৰ ছটা মানত উঠো আৰু। ছটা, ছিক্স ছটা ছিক্স থাৰ্টিত, তুমি?
মই অ, কলেজ নাথাকিলে উঠো। অ', আঠটা থাকিলে নটাৰ পৰা ক্লাছ থাকিলে অলপ সোনকালে উঠিব লাগে আৰু ছয়টা সাতটা মানত। মানে কলেজৰলে দূৰ হয়, অ, বি এছ চি।
অ', বি এছ চি।
উম, মই এইবাৰ ছেকেন্দ চেমিষ্টাৰ একজাম শেষ হ'ল, এ এবাৰ থার্ড যাম আৰু, তুমি কিহলে পঢ়িলা? নে এতিয়া পঢ়ি আছা?
মইতো নাই নাই মোৰতো বিয়া হ'ল মই ডাঙৰ।
অ',
কেতিয়াবাই ডিগ্ৰী কম্প
পঢ়িলা?
মই সেনেকোৱাই মই ডিগ্ৰী কৰিলোঁ, বি এছ চি, তাৰপিছত আৰু, বি এড চি এড কৰিছোঁ।
অ', অ,
মই এতিয়া-এতিয়া জবৰ ইন্টাৰভিউ দি আছোঁ, পোৱা নাই আৰু।
কিহত আছিলে?
মোৰ মেজৰ আছিলে বটানী।
অ', মই আকৌ জুঅ'লজি, জুঅ'লজি।
জুঅ'জী অ, অ, সি খালে দিয়া, বাকী আৰু অ', হেৰি কোনখন কলেজত অ', মোৰ আৰু বটানী পাৰ্টটোৱে ভাল পাওঁ অ, মৰিগাঁওৰ কলেজ। মৰিগাঁও কলেজ ন' মৰিগ কোন, মইতো বঙাইগাঁওত পিনে ঘৰ হয়। ত' মই ইপিনে পঢ়িছিলোঁ আৰু।
এনে বিয়া হৈছে ক'ত?
বিয়া মই হৈছোঁ হেৰি পিনে, গুৱাহাটী পিনে। আজাৰা যে
দূৰ আছে নহ'লে ঘৰৰ পৰা বিয়া হয়।
অ', ঘৰৰ পৰা দূৰ আছে, বিয়া হোৱা ঠাই।
উম,
বাকী আৰু ঘৰত বৌ, দাদা বৌ আছে।
অ, অ, দাদা বৌ
মাৰ পিছত ভতিজা দুজনী আছে আৰু বা আছিলে বিয়া হল তাই আহিছে ঘৰত আ যোৱাকালি আহিছে ফুৰিবৰ কাৰণে
অ অ গৰম বন্ধ চাগে ন ল'ৰা ছোৱালী আছে যদি
নাই বা দ নাই নাই তাই বিয়া হোৱা দুবছৰ হৈছেহে তাইও ডিগ্ৰী কৰিয়ে বিয়া হৈছ ছে
অ আচ্ছা এয়া এতিয়া আৰু এই হলেত গৰম বন্ধ ল'ৰা-ছোৱালীবোৰৰ
অ গৰম বন্ধই, এতিয়া এই ভাগে ভতিজাজনী লৈ যাবগৈ তাই তায়ো গুৱাহাটীতে থাকে। ভিনদেউৰ লগত। এনে ওচৰতে বিয়া হৈছে, ইমান দূৰ নহয় কিন্তু মানে থাকে গুৱাহাটী আৰু
অ' মৰিগাঁওৰ পৰাতো গুৱাহাটী বেছি দূৰ নহয় আৰু
নাই ইমান দূৰ নহয় উম' বেছি জেগাৰ পৰা মানে গাড়ী এনেকে নৰখিলে কৰিলে এনেকে গাড়ীত গ'লে
অ'।
লাইন গাড়ীত গ'লে সে আৰু ডেৰ ঘণ্টা মানত পোৱা যাব আৰু
অহ।
মানে চিধা ৰাস্তা হয় যে একো মানে হেৰি নাই আৰু
উম'।
উম'।
তহ'লে মৰিগাঁৱৰ পৰা নগাঁও কিমান দূৰ হ'ব?
মৰিগাঁওৰ পৰা নগাঁও হেৰি থাৰ্টি কিলোমিটাৰ মান হয় আৰু বেছি দূৰ নহয় চিধা ৰাস্তা।
অ', - অ' ওচৰ একদম মৰিগাঁৱৰ পৰা নগাঁও
আমাৰ গুৱাহাটীও ওচৰ হয়। মই খালি এইটো তোমালোকৰ চাইছো, সেই নাই আৰু
হয় আৰু অ' ইফালে আহিছানে বঙাইগাঁও পিনে যোৱা নাই চাগে ন' বঙাইগাঁও পিনে দূৰো হয় বাৰু গুৱাহাটীৰ পৰাই দূৰ হয় আকৌ মৰিগাঁও বাহ।
অহ।
বাকী আৰু ক'ত ক'ত গৈছিলা, অসমৰ অটো মিডিল, মিডিল মিডিল আছাম বুলিয়ে তটো কয় নগাঁও, মৰিগাঁও এইখিনি বাকী সি আৰু অসমৰ ক'ত, ক'ত গৈছে। উজনি চাইডত গৈছে চাগে
মই তেনেকে যোৱা নাই ইমান অসমৰ মানে হেৰি এই মই ফুৰিব, ফুৰিব তেনেকে নাযাওৱে
অ' এতিয়া তুমি এক্সিডেণ্টো হৈ আছা ন' সৰু হৈ আছা। মই তোন। মইতো উজনিৰ পিনেও গৈছো, মানে আমাৰ আলহী আছে মানে, মোৰ হাজবেণ্ডৰ বিয়া হোৱাৰ পিছত হাজবেণ্ডৰ চাইদৰ আলহীবোৰ উজনিৰ পিনৰ আৰু ল'ৰা আৰু মোৰ মাৰ দেউতাহতৰ ফালৰ চব ল'ৱাৰ এছামৰ, মোৰ মানে চব ফালে যোৱা হ'ল আৰু মই এনে এই জাগিৰোডত মই মৰিগাঁও যোৱা নাই যে, মৰিগাও ডিষ্ট্ৰিকৰে হয় জাগিৰোড, জাগিৰোডত আছে মাহী এগৰাকী মোৰ হাজবেণ্ডৰ মানে
অ', -অ' উম এই মৰিগাঁও, জাগিৰোড ওচৰতে
অ' ওচৰতে আৰু
অ', -অ' বেছি দূৰ নহয় চিধা চাই আৰু গুৱাহাটী যোৱা
অ', -অ', - অ' এ সেনেকে আৰু
এ মৰিগাঁওৰ পৰা বিশ, ত্ৰিশ টকা মান ভাড়া লয় আৰু এনেকে লাইন গাড়ীত গ'লে। ত্ৰিশ টকা মান লয় চাগে, ত্ৰিশ টকা নে পঞ্চাশ টকা তেনেকুৱা ল'ব আৰু
উম, উম উ
আমাৰ ঘৰৰ পৰা মানে হেৰি হয় কি কয় উম, হেৰি। মৰিগাঁওলৈ মানে আমি যিটো মানে মিডিলত আছো। মৰিগাঁও, নগাঁও মিডিলত আছো আমি। ধৰি ল' মৰিগাঁওৰ পৰা মৰিগাঁও আধা হয় আৰু নগাঁও আধা হয় মানে তেনেকুৱা টাইপ মানে ত্ৰিশ কিলোমিটাৰ হলে আমি ধৰি লোৱা নগাঁওৰ পৰা আহিলে আমি পোন্ধৰ কিলোমিটাৰ আগত পাই যাম আৰু ইফালে পোন্ধৰ কিলোমিটাৰ বাকী থাকিব তেনেকুৱা
বোলে।
অ মানে মাজত আৰু চিনি নাপাবা নাম শুনিছা নে চৰাই পাহি যে সেইখিনি তাৰ মাজতে হৈ যায় মৰি নগাঁও, বৰভগীয়া, তেনেকুৱা মাজতে হয় আৰু। অ' অ' আহিবা মৰিগাঁও ফালে।
মই, অ' যাব লাগিব, নগাঁৱত মই গৈছোঁ। কিন্তু মই গৈছোঁ। আলহীৰ ঘৰত গৈ মানে, সেই মানে হেনেকে জেগাবোৰ মানে মই কিন্তু মই নগাঁওৰ একজেক্টলি কোনখিনি জেগাত গ'লো অ' মই হেৰিত গৈছিলো, কোনপিনে ৰবা! নগাঁও পলিটেকনিকৰ পিনে গৈছিলো। পলিটেকনিকৰ পিনে গৈছিলো নগাঁওৰ। সেইপিনে মানে মই যোৱা মানে এড্ৰেছটো দিছিলে। নগা পলিটেকনিক পাৰ হৈ এনেকে আহ গৈছিলো আৰু। সেইটো সেই হাজবেণ্ডৰে মানে চিনাকি ফ্ৰেণ্ডৰ ঘৰত গৈছিলোঁ।
আহ, অ'।
এনেকে এবাৰেই গৈছো, সেনেকে সেনেকে মানে মোৰ বিয়া হোৱা মোৰ হ'ল মোৰ থ্ৰী য়েৰৰ্চ হৈ গ'ল।
আ' অ'।
থ্ৰী য়েৰৰ্চ হৈ গল। তোমাৰ কি আৰু ডিগ্ৰী কমপ্লিট কৰি আকৌ পঢ়িবানে?
অ' কৰিম কিবা আৰু মানে এনে লাইন লৈ পঢ়া কথা আছিলে। কিন্তু এতিয়া চব সময়তো চব নিমিলে ন সেইটো কাৰণে এতিয়া ডি গ্ৰীটো কৰি আছো আৰু।
কি পঢ়িম বুলি ভাবিছিলা?
এনেক বি এছ চি নাৰ্চিং পঢ়িম বুলি আ
অ' অ' অ' অ', এতিয়া সেইটো এতিয়াও চাগে এণ্ট্ৰেঞ্চ দিব পাৰিবা।
উম, উম পাৰিম, দিম। এতিয়া মানে, এনে গেপ দিয়াত এবছৰ দুবছৰ সেইটো কাৰণে মানে ডিগ্ৰীটো লৈ কৰি আছো আৰু ডাইৰেক্ট কিবা এটা লৈ পেলাই যে এনেকে গেপ দি দিম সেইটোও কৰা নাই
অ ঠিকে আছে এনে এনেই বহি থাকিো লাভ নাই কিবা অ ইয়াৰ লছ হলে এটলিষ্ট কি ঠিক যদি নোপোৱা আকৌ ডিগ্ৰীটোতো কমপ্লিট হৈ যাব
সেইটোৱে
তাৰপিছত আৰু পিঠানততো যাব মন নাই চাগে
তেনে মন নাই আৰু টিচিং লাইনত যাব কাৰণে বহুত পঢ়িব লাগে একদম মানে কি ক'ম আৰু উম সেইটোৱে প্ৰব্লেম
উম
উম
ব আৰু
বাকী তোমাৰ হাজবেণ্ডে কি কৰে
মোৰ হাজবেণ্ড টিচাৰ হয়
অ অ ভালেই
দিয়া ঠিক আছে তেতিয়াহ'লে এই ভাত চাত বনাওঁ আৰু ৰাখিছোঁ অ